অঁ', কি কৰিছা?
শুনিছানে? অঁ', নেটৱৰ্কতটো নাপালে কবা। এ হেৰি এনেই আছো দিয়া
অঁ', খোৱা অঁ। ভালে ভালে খোৱা বোৱা হ'ল।
এ খোৱা মানে ৰ'বা গৰমত লাইন আহিছেহে। মানে বতাহ ধুমহোৱা আহিছিল যে লাইনতটো কাটি দিলে।
অঁ', ত তোমালোকৰ তাত আজি বৰষুণ আহিছে। ছিলে নেকি?
অঁ, বৰষুণ আহিছিলে মানে যেনেকুৱাকৈ আহিব লাগছিলে তেনেকুৱাকৈ নাই।
অঁ অঁ হয় দিয়া ভাল লাগিলে চাগে আমাৰ ইয়াত তোমাৰ বৰষুণ বষুণ তেনেকে আহিছিলে বতাহ বতাহ অলপ বলিছিলে কিন্তু তোমাৰ এ বৰষুনতো ইমান নপৰিলে পৰিছে জৰ জৰকে কিন্তু ইমান নপৰিলে অলপ অলপতে নাইকিয়া হৈ গ'ল আকৌ বৰষুণতো দিলে কি বৰষুণটো দিলে কি হ'ব তোমাৰ বৰষুণটো দিয়াৰ পিছতে আকৌ তোমাৰ টেক টেকে আকৌ ৰ'দডাল ওলাই গ'ল
নাই ৰ আমাৰ ইয়াত তেনেকৈ নাই নহয়
হয় নেকি
আমাৰ চাৰি হেৰিটাম বাজি পৰিছিলে চাৰে চাৰেটান ন পাঁচটামান বাজি বৰষুণ পৰিছিল নেকি কৰি পেলাই মানে পুৰা বতাহ মাৰিলে
হয় আমাৰো তোমাৰ এয়া সন্ধিয়া তোমাৰ পাঁচটা মান বজাতে পৰিছিলে পৰি পেলাই আকৌ ৰ'দাল ওলালি
আমাৰ ৰ'দ ওলোৱা নাই মানে অকণমান ৰ'দ ওলাইছিল বতাহ মাৰিলে ডাৱৰে ঢাকি দিলে নাইকিয়া হৈ গ'ল আমাৰ গোটেই ৰুমটো ৰুমতো সোমাবই নাই সেইকাৰণে বাহিৰত বহি আছো
আজি তোমাৰ অকনমান ঠাণ্ডা পৰিছে ন
উম কালিও ভাল লাগিলে কালিও বাহিৰত মানে চেচা হ'ল নহয় কালিও বৰষুণ আমাৰ একেইদম পৰিয়ে আছে দিয়া মানে অকমান আবেলি সময়হলে প পৰিছে তেওঁ শান্তি অলপ পাইছে পৰহি কালিও পৰিছে আজিও
হয় হয় হয় আজি অকমান ফুৰি ভাল লাগিল
উ অ অ ৰ মানে বতাহ বতাহো মাৰি আছে অকমান চিফিকে বাকী চাহ তাহ খোৱা হল
ত মানে কোৱা হ'ল এ তোমাৰ আলু
অ কি খালা
বিস্কুট দি খালো দিয়া তোমাৰ মাতটো শুনা পোৱা নাই
এতিয়া শুনিছানে এতিয়া এই নেটৱৰ্কটো বৰ দিগদাৰ হৈ থাকে আমাৰ ইয়াত
অ অ তোমাৰ মানে এতিয়া কি হ'ল তাৱা হেৰি তোমাৰ এয়া কালি তোন তোমাৰ উ বিশ্ব পৰিৱেশ দিৱস নেকি ন
অ কাইলৈ আজ গৰমতে মানে কি পৰিৱেশ আৰু মনতে নাই কালে ই পেলাই কি কবা পৰ পৰহিলা যদি তুমি গুৰুত্বই নিদিয়া
হয় হয় হয় কালি সকলোৱে গছ ৰুব তাৰপিছত পৰহিলৈ বা আজিয়ে কালি বিশ্ব পৰিৱেশ দিৱস আজি কিমান জেগাত তোমাৰ গছ কাটিছে আমাৰ ইয়াতো তোমাৰ আজি কিমান গছ কাটিছে
উম কাটিয়ে আছে সদায় কাটি থাকে।
হয় হয় তুমি হেৰিলৈ গৈছানে? বৰদোৱা। বৰদোৱা।
বৰদোৱা মই হেৰী এ এতিয়া নতুনকে যিখন বনাই আছে সেইখন গৈ। মানে যোৱা নাই। এই আগৰখন গৈছোঁ।
আগৰখন গৈছা ন? মই গৈছিলো তোমাৰ এয়া।। হ'ল সৰুতে গৈছিলো মাহঁতৰ লগত গৈছিলো।
এই ময়ো সৰুতে গৈছিলো নাইন মানত নাইনত অ এই ন নৱম শ্ৰেণী মানত মানে নিছিলে স্কুল। স্কুলৰ পৰা নিছিল দেই স্কুলৰ পৰা। এনেকে মানে লৈ গৈছে। সেয়ে যোৱা আৰু নায়ে যোৱা আমি।
হয়। মই মাহঁতৰ লগত গৈছিলো।
অ মায়ে কৈছে যাম বুলি নতুনকে বনাইছে বৰ ধুনীয়াকে। এতিয়া বোলে বনাইছে তাকে চাব যাম। উম এতিয়া যাবলৈ। সুবিধা নহয়? নিজৰ গাড়ী হব লাগে ন ভাড়া কৰিব লাগিব।
হয় মই তোমাৰ গৈছিলো তোমাৰ।। সৰুতে গৈছিলো আহ যাওঁতে কি হ'ল তোমাৰ এ তাত গ'লে তোন ধুতি পাঞ্জাৱী পিন্ধি যাব লাগে? ধুতি কুৰ্তা ত ধুতি কুৰ্তা ধু।। ধুতি কুৰ্তা পিন্ধি পেলাই মানে সৰুতে গৈছিলো। কিন্তু,।। তোমাৰ কি হল ইমান ভালকে মনত নাই। অলপ তোমাৰ কি হ'ল সিমান ভালকে মনত নাই অলপ পাহৰা গৈছে কিন্তু এইবাৰ যোনখন বনাইছে ন এইখন চাবলৈ মোৰ বৰ হেঁপাহ হৈ আছে। কিন্তু তোমাৰ কি হৈছে এতিয়া মানুহৰ তোন এতিয়া।।
এই মান এই মানুহ বোলে এটা মাৰিলে বোলে এশটা মৰা নি।। নিচিনা হৈ আছে বোলে? ইমান মানুহ। আকৌ মানে অ প পথাৰ যে পথাৰ বহুত ৰ'দ এতিয়া গৰমত যাবই নোৱাৰি। উ ম মানে তোমাৰ উম আইতা এজনীয়ে কৈছে।। কৈছে হে দুদিনমান পিছত বোলে।। টিকেট কাটিব লগা হ'ব। এনেকুৱা মানুহ হৈছে।
হয়।
মানুহ বিলাক বহুত মানে বনাই আছে ন বনাই হোৱাই নাই নহ সম্পূৰ্ণ।
হয় হয় কিন্তু বৰ বহুত ভাল কাম এটা উ ভাল হৈছে বাৰু ইমান ধুনীয়াকে বনাইছে আমাৰ অ অসমত এয়া সময়ত আচলতে বাহিৰৰ পৰা যেতিয়া পৰ্যটক বিলাক আহিব ন তেতিয়া দেখিব বা অসমৰ মানুহ বোৰে অসমৰ মানুহবোৰে ইমান ধুনীয়াকে ৰাখিছে জেগা খিনি পৰিস্কাৰ কৰি চাফ চিকুণ কৰি
এইটো বনাইছেহে এতিয়া আমি আমিতো দেখাইগৈয় নাই দিয়াচোন চাগে পিক চিক চাগে কাষত পেলালেই
হয় হয় সেইটো সেই সেইটো সেইটো বেয়া কৰে মানুহ বিলাকে কি কৰে তামোল খাই পোই য'তে ত'তে পিকাই এইটো আচলতে পৰিৱেশ বেয়া কৰি
এইটো সঁচা কি কৰিব লাগে জানা আমাৰ ইয়াতহে নহয় তেনেকুৱা বাহিৰৰ দেশ বোলে কি কয় চি চি টি ভ লগাই থয় দেই
হয় হয় হয় হয়
তুমি যদি প মানে হে জনসাধাৰণৰ মানে জেগাত ৰাস্তাই ঘাটে অলপ যে কোনোবা সময়ত যে ৰেষ্ট বহিব কাৰণে যে দিয়ে যে সেইখিনি সেইখিনিত যদি তুমি এঘন্টাত কেও বেছি বহা বা বেছিকেও যদি বহা বা ট্ৰেফিক মানে যোন‌ বিলাক নীতি থাকে ন সেই বিলাক অকমান ভংগ কৰা লগে লগে তোমাৰ মোবাইল লৈ মেছেজ আহিব তোমাৰ বেংকৰ পৰা কিমান পইচা কাটিব তি নিি এইবিলাক মানে তোমাক ন টিচ দিব এইবিলাক কৰি নাথাকে ডাইৰেক্ট পইচা কাটি লৈ যায় ভাল কৰে এইবিলাক
হয় সে সেয়া এইটো
সেইবিলাক সেইকাৰণে উন্নত দেশ সেইবিলাক আমি একে মানে
আমাৰ ইয়াত আমাৰ আমাৰ ইয়াত দেখিবলৈ আমাৰ ইয়াত দেখিবলৈ পোৱা যায় যোৱাকালি এখন অভাৰ মানে সেইটো আৰু নিৰ্মাণ হয় সেতু তটো এখন নিৰ্মাণ কৰি থৈ গ'ল তোমাৰ পি পিছ দিনা দেখিব তাত পিকাই পেলাই গোটেইখননে
অ তাত বুঢ়া ডেকা বুলি মানে নহয় চব চব বিলাক হলে তেনেকুৱা সেইকাৰণে কিবা এটা কৰিব লাগে
হয় হয়
নহ'লে বনোৱা একো লাভেই নহয় ইমান টকা খৰচ কৰি কোটি কোটি টকা খৰচ কৰি বনাই ন
হয় হয় তুমি এনে তুমি তুমি এনে অসমৰ হেৰিটো আছে শিৱসাগৰলৈ ফেলে গৈছানে
মই উজনি অসমলৈ যোৱা নাই তেনেকে
বৰ্তমানলৈ যোৱা নাই ন নাই ভাল ভাল ভাল ভাল তুমি ইমান মানে ঘূৰা ফ ইমান নকৰা আৰু
অ ঘূৰা পকা মানে কি এ তেনেকে যাবলৈ আকৌ পইচাটো লাগিব নহয় যাবলৈতো চব মন যায় দিয়াচোন উম এতিয়া কবালৈ যাও বুলি ক'লে তো তুমি এশ টকা এটা লৈ পেলে যাব নোৱাৰা লাগিব তোমাৰ হাজাৰ বাৰশ তুমি ট্ৰেইনত তে আজিকালি পইচা একো মূল্য নাথাকে
হয় হয় ৰেল গাড়ীত কি কিমান তোমাৰ তেনেকুৱা টিকেটৰ দামবোৰো বাঢ়িছে আজিকালি
একেটো দাম নু নে আজিকালি কি তুমি যদি এ এহেজাৰ টকা এটা লৈ যোৱা বজাৰতো আধা মোনাই ভৰি নাহে
হয় হয় এতিয়া মানে কিবৱসাগত যোৱা হোৱা নাই আৰু ন মই গৈছো তোমাৰ ৰংঘৰ ৰংঘৰ কাৰেং ঘৰ তলাতল ঘৰ তাৰ পাছত তোমাৰ আছে এ শিৱ শিৱদেৱৰ আপোনাৰ তোমাৰ মন্দিৰ এটা আছিলে
বৰল
শিৱদল হয় হয় শিৱদৌল গৈছো তোমাৰ অ দীঘলী পুখুৰী দীঘলী পুখুৰীটোো তোমাৰ গুৱাহাটীত আছে তোমাৰ তাত এটা পুখুৰী এটা আছিলে নামটো পাহৰিলো জয়সাগৰ পুখুৰী নেকি
হা জানো এতিয়া পাহৰি থাকিলো নহয় মাৰ হে অ গুৱাহাৰী উগ্ৰতাৰা মন্দিৰতো আছে দেই ভাল লাগে কাছত আছে যে ডাঙৰ ডাঙৰ কাছৰ আছে
উম উম মাছো আছে ডাঙৰ ডাঙৰ মাছ আছে উম উ মই মোৰ
ইমান সময়কে যোৱা নহয় গৈছো সেৱা কৰিছো গুচি আহিছো
হয় তাত তাত প্ৰাকৃতিক পৰিৱেশ প্ৰাকৃতিক। পৰিৱেশটো বৰ ভাল দেই।
অ', ভাল লাগে বে। কিন্তু ইমান আমি ইমান সৰুতে গৈছিলোঁ, মোৰ মনতে নাই।
হয়, হয়। এতিয়া তোমাৰ চাবা দেই, গুৱাহাটীৰ তোমাৰ যোনটো তোমাৰ যান-জোঁটৰ সমস্যা। তাত তোমাৰ তোমাৰ মানে যাতায়তৰ। যাতায়াতৰ তোমাৰ যোনবিলাক তোমাৰ মানে, যান বাহনৰ যোনটো তোমাৰ শব্দ, তাৰ পৰা তুমি যদি কামাখ্যা ফালে যদি। পাহাৰৰ ওপৰফালে যদি যোৱা তেতিয়া তুমি তাত এটা নিস্ নিস্তব্ধ তুমি এটা পৰিৱেশ পাবা, তুমি তাত চা চাবাচোন। কি মানে? কি ক'ম নিজকে মানে, এটা মানে, এটা ভাল এটা পৰিৱেশত থাকা যেন লাগে মানে। তোমাৰ এনেকুৱা লাগিব তুমি এ। গুৱাহাটীৰ নিচিনা এখন মহানগৰীত। নাই তুমি, তুমি, তুমি এখন বেলেগ কি ক'ৰবাত আহিছা।
গাঁওৰ জেগাত থাকাৰ নিচিনা লাগে। অ' গম পাইছোঁ। ভাল লাগে অ', এনে এই মই মানে বেছি হুলস্থুল সহ্য। সহ্য‌ই কৰিব নোৱাৰোঁ মাথা চাথা বিষ উঠি যায়। এইবিলাক যে ইমান বেছি মানে যান-যট হ'লে বেছি গৰমটো হয় দিয়াচোন।
হয়, হয়।
তোমালোকৰ ঘৰত যদি ইমান গাড়ী থাকে, তাৰ পৰা কিমান ধোৱা ধোঁহা-চোৱা ওলাই তাপ তাপটো ওলাই। প্ৰদূষণটো হোৱাৰ কাৰণে মানে। বেছি আও গছ-গছনি নাথাকে। সেইকাৰণে মানে বেছি গৰম। টো হয়। অশান্তি লাগে তাত আৰু। ইমান ধূলি, ইমান গেলা-পচাঁ।
হয়, হয়।
পানীবিলাক ওলাই যায়। অলপ হেৰি হলে কৃতিম বান কৃত। কৃত্ৰিম বান হয়।
হয়, হয়। তাত মানে আৰু এটা সমস্যা ডাঙৰ সমস্যা এটা আছে।
সেইটোয়ে কৃত্ৰিমবান।
হয়।
সেইটো কিহৰ কাৰণে হৈছে, সেইটো চব চব যদি এয়া তুমি।
সেইটো তোমাৰ তো পাহাৰ তোমাৰ কাটি কাটি তোমাৰ ঘৰ- ঘৰ বনাইছে দুই নম্বৰ কথা তোমাৰ কি হৈছে তাত তোমাৰ নলা-নৰ্দ্ৰমা বোৰ তোমাৰ কি কৰিছে, জাবৰ- জোথঁৰ বোৰ এনেকে দলি মাৰি দিছে, নলা- নৰ্দমাত পৰিছে। তিন নম্বৰ তোমাৰ কি হৈছে, এয়া ইম- মানুহবোৰে, হয় হয় যি জাবৰ পেলোৱা যিটো দিছে, হয় হয়, তিন নম্বৰ তোমাৰ। কি হৈছে তোমাৰ যিটো ৰাখিব লাগে মানে তোমাৰ এ চাফা কৰিয় থাকিব লাগে নলা নদমাবোৰ সেইবোৰ চাফা নকৰে। তেনেকুৱা নিচিনা - চিনা কথা আও
কৰে যদিও তুমি কিমান কৰিবা, চোৱাচোন মানে